কথা পাতিব লাগিব এতিয়া দহ মিনিট। শীত।
গালি দিছ?
ছিট বুলি কৈছো আৰু কি গালি দিছো এইটো।
এইটো গালিয়ে হয়।
হে?
স সেইটো-সেইটো গালিত গনা যায়। কৈ আছো মই
নগ নে হেইটো
গনে
শীতটো কেনেকৈ গালি হল? ত তই অলপ বেজি ভাবহ দেই, ইহতে সতে সহতে নভাব তয়া ভাবি ভাবি লব
সেইটো গালিতে গনা যায় সেইকাৰণে মই তোক কৈ আছো।
ক চোন
ক কিবা এতিয়া।
হ কি কম-কি কম-কি কম-কি কম অ ক'ত-ক'ত আহ কত ফুৰিব যাবি?
কত ফুৰিব যাবি?
টোৰ বাৰ্থডে দিনাখন?
ৰচুন, বাকী আছে দে।
নাই বাকী।
জুন, জুলাই, অগষ্ট, ছেপ্টেম্বৰ, তিনি মাহ।
জোনটো তই ভাবিলঃ পতকে গুচি যাব মোক কলেজ চালি যাম চ সেইবোৰ ঘৰতে গুচি যাব।
উম তেতিয়াহে বেছি-বেছি লাগিব
হা?
তেতিয়াহে বেছি-বেছি লাগিব।
কিয়?
হা কলেজ যাই থাকিবি তেতিয়া হে বেছি-বেছি লাগে ফিল হয়।
অঁ অঁ জুুলাইটো অ জুুলাই অ এ উ হয় কি কয় জুলাইতো দেৰি দেৰিকে যাব বুলি কৈছে হে জুলাই চব পুৰা মানে পুৰা মাহ বন্ধ নহয় চব ঘৰতে বৈ থাকিম চব বহুত লাহে লাহে যায় জুলাই মাহ
উ নাই ঘন্টা বুলি কলো ই মোৰ এক্জাম শেষ হৈছে মাৰ্চত এপ্ৰিল মে জুন ঘৰতে বহি আছো মোৰতো এনেকা লাগিচে জল্দি আহি গ'ল
হে মোৰ মোৰ এক্জাম খতম হৈ কিনে বহুতে ইমান মানে কিমান ফেব্ৰুৱাৰী খতম হৈছিলে ন মাৰ্চ এপ্ৰিল মে এই তিন এই তিনমাহ বহুতে মোৰ লাগিছে ইমান দীঘলকে টাইম গৈছে বুলি
মাৰ্চ এপ্ৰিল মে নহয় তোৰ মাৰ্চ মানে তোৰ ফেব্ৰুৱাৰী লাষ্টত গৈছিল মাৰ্চ কথা হল এপ্ৰিল মে' জুন
কিয় মাৰ্চটিক কিয় নকৰৰি মাৰ্চৰ পুৰা মাত অ মই তিনিমাইতো কৈছো না আহ অ মাৰ্চ এপ্ৰিল মে জোনটোতো এতিয়া ন
এটা ক তই কেনেককাে গণে গম নোপাও কেনেকে গণিনে গম নাপাওঁ
মাৰ্চৰ পুৰা মানতটো এপ্ৰিলৰ পৰা মানটো তাৰপিছত মে পৰা মান সেই তিনিটা এই
থাৰ্টি ওৱানলৈকে একমা ধৰিলি পেপে এপ এপ্ৰিলৰ এক তাৰিখৰ পৰাপৰ এপ্ৰিলৰ কেই তাৰিখ চাগে
থাৰ্টি
থ্ট ত তাৰে পৰা দুই মাহ হল মে'ৰ এক তাৰিখৰ পৰা মে'ৰ থাৰ্টি ওৱানলৈকে দোগ্্য নিবি বুজিছ
নগনু
ওচুৰু
ন গণবি কৈছ হা আৰে তিন মাহটো হৈছে না তনমাহতো হৈছে না তই তই উল্টা উল্টটা বুকি আছ কেনেকে চাইিমা হ'ব
ত তথ মই বুজাব পাৰা নাই ত
চাহ মাৰ্চৰ এক তাৰিখৰ পৰা থাৰ্টি ওৱানলৈকে পুৰা মাৰ্চ মাহটো একমাহ গল দেন এপ্ৰিল এই
মানে তই যদি আৰে মই কৈ আছো তইতো ফেব্ৰুৱাৰীৰ পৰা গুনি আছ ন সেনেকাহলে তো চাৰি মাহ হ'ব ন নহ'লে তিনিমাহ
মাৰ্চ অ তে ক সেনেকে নকনে নেকি এনেকে নবনে নেকি মাৰ্চ এপ্ৰিল এপ্ৰিল মে
নাই যদি ডাইৰেক মাৰ্চ গুনি আছ তেনে ফেব্ৰুৱাৰী আঠ তাৰিখৰ পৰা গুণি আছ তে
এনেকে হয় নেকি মই ভাবছো মাৰ্চ বনিলে পুৰা মাৰ্চ মাতো অকল
হয় পাগল হৈছ ত তই
মই সেনেকেই কনো মই ভাবিছো এনেকেই গনে বুলি তে এক নে আহিলী না দিয়ে নহয় টটেলটো তিনিমাই হয় না তই কিমান অ তইটো জুনটো অফ পাবি ন তোৰো তিনিমাই হব তাৰপিছত না তোৰ চাৰি মাহ হ'ব, জুলাইতটো হে-হে ইমান টাইম বহি থাকিব তোৰ-তোৰ বেছি টাইম লগা নাই বি
ফ'ৰ মান্থ আৰু সেভেনটিন নে এইটিন ডেজ। আগষ্টৰ এক তাৰিখৰ পৰা আমাৰ, অৰে মাৰ্চৰ মোৰ টোৱেলভে তাৰিখকঅৰ লৈকে টোৱেলভেওত ধৰিলহ একজাম শেষ হৈছে চ' মাৰ্চ টুৱেলভৰ একজাম শেষ হৈছে ওৱান মান্থ হ'ব তোৰ এপ্ৰ-এপ্ৰ এ কি এপ্ৰিলৰ বাৰ তাৰিখে ধৰি লব এক মাহ হ'ল এপ্ৰিলৰ বাৰ তাৰিখৰ পৰা এপ্ৰিল, মে, জুন, জুলাই, ফ'ৰ মান্থ হৈ গ'ল। তে, জুলাই-জুলাই টুৱেলভ ফ'ৰ মন্থ হব, তাআৰু তিন প্লাছ কৰ, এতিয়া নাইনটিন জুলাইত চিক চাৰটি ওৱান চাগে নেকি
আহ
সয় নাই?
ওৱ টু থ্ৰী ফৰ ফাইভ ছিক্স ছেভেন এই নাইন টেন নাই
নাইনটিন।
অ নি
যদি টুৱেলভ তাৰিখ যদি টুৱেলভ হয় তেনেহলে আৰু এইটেইন প্লাছ কৰিলে থিৰ্তী নহৈ নেকি বে? কি কৰোঁ? আৰু ওৱান প্লাছ কৰিলে ঠিৰ্তী ওৱান।
কিমান-কিমান প্লাছ কৰিল, কিমান প্লাছ কৰিলে থাৰ্তি হৈ?
এইটিন।
উ-উ অ-অ দে।
ই।
ইমান পতককে মাথা নচলিত
দেই, ইকনমিক্স পহিবি,
এ সেইটো নহয় ন চা
পাৰা বোৰো তেওঁৰ একাউণ্টেন্সী সুম বোৰ কৰাৰ টাইম লাগি জাই, তই টো কলকুলেচন নোৱাৰোঁ। হ'ব বাদ দেশ। একাউণ্টেন্সী চাব নালাগে, তই আঙুলিত ওৱান, টো, থ্ৰী নব নহয়? একাউণ্টেন্সী বাদ দেশ তই। উ তোৰ বাপেৰে অলৌ কৰিব ন তাতেট কেলকুলেটাৰ, উ' এই তোৰ ডিগ্ৰীটাইমত ক কৰে। অ আৰু নহ আৰু টুৱেলভত কৰিব কিয়? এনেকে হা
কিয় নকৰিব
উম তু আৰ্টছত পঢ়িছেল চাগে গম নাপাও দেই তোমোক ঘন্টা ঘন্টাটো কৰিবতোক এক্জামত কেলকুলট লৈ গৈছ
একো নাই দে মই
হয় ন কৈ আছোন ন ত নোৱাৰিবি এ সিটো নোৱাৰোৱাৰবিি আঙুুলি তই যদি তই যদি তই যদি ভালতো সমিিবা যদি
চা এন চাহ চাহ চা মোৰ এইটোত কটাম লাগছে বিকজ মোক যদি এতিয়া ক'লে যে না তো লগত ৱান প্লাছ কৰিলে টেন হ'ব তেন্তে মই আম কৰি দিলো এইট
সেনেে ফাল সেনেকে ফাল্টো নাহিব নহয় আৰে এইদি কি হল চা চা চা টেণ্টি হৈাব ন টেন প্লছ কণ থি হাকি থ
অ ন
অ অ অ থ থ মই কৈ আছো ন অ চবই নালাগিছিলে চাগে
তে বেছিিব বকি নাৰাখ চ পাৰিম না চাই শিকিলে চব পাৰে
আহ এইখিনি ন লাগে শো লাগে
এতিয়াৰ পৰা মই একাউটেঞ্চ চাই লম ত
ত সিহঁতৰ মানে মে চলাই
চুপ থাকচোন
যদি আ যদি এইটিন প্লাছ
বেচি বকি নাথাক বুচি
তোৰ থাৰ্টিতু যাব, থাৰ্টি টু লগত টুৱেন্টী এইড্ প্লাছ কৰ ন কিমান হয়
থাৰ্টি টু লগত টুৱেণ্টি এইট
সেই কাৰণে
একো ইজি নহয়
টুৱেন্টি ফৰৰ লগতে ছিক্সটিন প্লাচ কৰ।
ন থাৰ্টি নে ফৰ্টি
অ',
হ জানো দে এইটো জানো যে ছিক্সৰ লগত ফ'ৰ প্লাছ কৰিলে টেন হৈ যায় অ'হে- হে-হে।
নাইন নাইনটি -নাইনটি ওৱানৰ লগত।। ওৱান হাণ্ড্ৰেড এইট
নাই কিমানৰ লগত নাই।।
নাইণ নাইণ্টি নাইণ্টি ৱানৰ লগত ৱান হান্দ্ৰেড এইথ
নাইনটি ৱানৰ লগত ৱান হাডড এই তে নট ট হাড হ'ব
ঘণ্টাতে টো সান্দ্ৰেড হব।
ৱ ৰ ও হ ও ওৱান হড্ৰেড -ওান হণ্ড্ৰেড নাইন
এইছা হয় বোলে।
ন - ন- ন অ টু হাণ্ড্ৰেডে হ'ব।
এ'', টু সানড্ৰেড এইট হব না।
দে হ'ব দে। নাইন্টি পৰা হা নাইন্টি ওৱানৰ পৰা নাইন সোণ না নাইনটি ৱানৰ লগত তই নাইনটি ৱানটো বাদ দি। ওৱান টো ধৰা ওৱানৰ লগত তই এইট প্লাছ কৰিলি নাইনে হ'ব ন। এইটোতো নাইনটি নাইন হ'ব সেইফাল হানড্ৰেড। হয়াৰটা
চৰি ভগৱানে দি দিছে।
মই কনে কৰিছ তই স যদি বাদ দে আলাল লিখি আহবি
মোক চুপ থাকিব দিছ আগৰ পৰাতো এনেকে কিয়?
তই -তই মটিভেট কৰিব লাগিছে তই পাৰিবি তই ট্ৰাই কৰ তই -তই মোক তই মোক ডিমটিভেট কৰি আছ যে। তে নোৱাৰিব এ খও বুলি
ভাল টো টো ইমান টাইম ভুল কৰিলি।
পই যাবজ মোৰ পৰা দে, দে
তই ইমান দিন পঢ়িম বুলি কৈ কেইদিন পঢ়িছিলি কচোন এদিন
দে স সেইটো সেইটো পিছতকে কথা পাতিম দে দে ৰ নাইম চা